হেল্ল' আহ কি কৰিছ কিবা হৈছে নি
গাটো জ্বৰ -জ্বৰ লাগিছে
অ বেছিকে শুই থাকিলে বেয়া আকৌ।
উম এতিয়া হে বিচকেছে ম নাই
উ ভাত খালি নাই?
ভাত খালো ৰাতিপুৱা খালো তাৰপা দুপৰীয়া ৰুটি খালো
অ অ তাত বাতি কৰি হ'ল নহয় ব শুনাৰ আগে আগে যেন তেনে হৈছে আও
অ চাকে জোৰ কাপোৰ লগাইছে
যোৰ কাপোৰ অ
অহ
জোৰ কাপোৰ মানে মেখেলা কেইখন লগালে তাৰপা এতিয়া চাদৰৰ দুখন ব্লাউজ পিচ দুটা সেয়া লগাইছে
অ, ভাত খালা?
ভাত খালো
অ
উম
খুঢ়াই কি কৰিছে?
এ খুঢ়াহতে কাম এটা কৰি আছে
তাকে খুড়াক অকণমান ভাল হোৱাৰ গতে লাগিছে মাতটোত
অ খোৱা মোক গালি পাৰিব পৰা হ'ল কি বাৰু কথা কৈছ অ এতিয়া ভাল হল অহ পোৰা
একেবাৰে ভাল হৈ নহয় ভাল হলেও ইমান দুদিন মান অকনমান ৰেষ্ট লবলৈ দিব
তাকে এতিয়া এয়া লাগিয়ে আছে নহয় কামত কথা কলে নুশুনে। উপায় নাই উহ কাম কৰিব মানে এনেই থাকিব নোৱাৰে যে
এনেই থাকিব নোৱাৰে নহয়, অকনমান দুদিনমান ৰেষ্ট লবলৈ দিব তাৰ পা কৰিব। এনে আকৌ মানুহো নাই। উ মেডিকেললে অনা নিয়া কৰিবলে।
উম।
সেইটো সমস্যা এটা হ'ল নে? অকনমান ভাল হৈ ললে লাগিলেনো কি হয় ইমাৰজেঞ্চি
অ এতিয়া তাকে গা চোৱা শুন লাগিব নহয়। নশুনে নহয় মুখতে কাজিয়াহে কৰিব হে। গম পাইছ? গুৰ আনিবলৈ গৈছিলো পাইছোহিহে। নদী গোটেইখন চেদেলি ভেদেলি।
সেইৰি নাইযোৱা লৰা নাই যোৱা নেকি গৰু আনিবোলে?
লৰাই কাম এটা কৰি আছে। এ চালি এখন দিছে চালি এখন দিছে অঁ। বৰষুণৰ পৰা ওলাবলে বৰ দিগদাৰ আমাৰ ৰুমটো পৰা এই খন বাৰাণ্ডাখন খুৱাই হেৰি বনাই একেবাৰে বুঢ়াই টিং গজালিম বুলি কৈছিলে, তাৰ পৰা এতিয়া আকৌ সেয়া নহয় কেইদিনমান আক ৰেষ্ট ল'ব লাগিব নহয়। কেনেকে পকা কাম কৰিব এতিয়া।
পাকঘৰলে নে?
অ পাকঘৰলে অহা এই বাৰাণ্ডাখন মাজৰ, এইখন। উম।
অ সেইটো কাৰনে আকৌ ওলাই যাবলৈ বেয়া। পাকঘৰ পিছফালে তেনেকে আছে নে, ভাঙিলে নি? পাকঘৰ তেনেকে আছে ভাঙিলে নি?
আগৰ পাকঘৰ নাই নহয়। হইটো নতুনকে বনোৱাতো দেখিছ নহয়?
নাই দেখা জানো? অ লেপি চেপি থলো যে নাই দেখা তই?
অ তেতিয়াহলে নাই দেখা। এইটো ভালকে বনালে বাও। কেঁচা এই পকা খুতা দি পিং মাৰি
আমাৰ সেই আগৰ ঘৰটো পা পাছৰ কিনি থকা কণ যে আছিলে?
অ আগৰ সেইটো নাই ভাঙিলে। উম, আগৰ সেইটো ভাঙিলে উম।
মোৰ বিয়াৰ পিছতে ভাঙিছে চাগে?
অঁ। তাৰ পা মালিক কলৈ গ'ল?
আছে বাহিৰত বহি আছে।
অ বাহিৰত বহি আছে। হা?
জ্বৰ উঠিব বুলি ভয় লাগি আছে, ভালকে নুঠে নহয় জ্বৰ এবছৰ এবাৰে উ মানুহ তেনেকেই অৱস্থা বেয়া কৰি দিয়ে নহয়।
অ টেবলেট নাখাবি এতিয়া আকৌ। টেবলেট খালে আকৌ বহি যা ব
ইবাৰ শাওণ মাহত উঠিছিলে, ৰাতিলে ডক্টৰ মাতিবলগীয়াকে।
অ।
এ মোৰ গাই চাহবিলাক খুব বিষাই তেনেকে উঠিব নোৱাৰা হৈ যাওঁ যে।
অ গৰম ভাত কেইটামান বনাই পেলাই এতিয়া খাই দিবি।
এতিয়া এতিয়া মানুহৰ ঘৰত ভাত খাবলৈ মাতিছে। ইয়াত চাউলো নাই, চাউল আনিবলৈ যাব লাগিব এতিয়া।
আহ ঘৰৰ পৰা চাউল কেইটামান লৈ যাব নোৱাৰিলি।
আহক দে
উম এইকেইটা অ বেছি নালাগে পাঁচ -ছয় কেজিমান লৈ যোৱাহেঁতেনো হয়।
উ কাইতা যাম যামি নেকি
অ অ।
কিবা বেংকৰ কাম এটাত যাবলে।
অ চাউলৰতো দাম বেছি চাগে। উম।
এটা খালে ইমান হেৰি নাই পেকেট এটা আনিলৈ তো কি বদিনো যায় এসপ্তাহ
যাই হ'লেও ঘৰৰ পৰা চা কেইটামান লৈ আহিব লাগে।
দি পঠিয়াব লাগিব।
তই নাহিলেও দি দি পঠিয়াবি আকৌ ইয়াত কিনি খোৱাত এতিয়া ঘৰৰ পৰা কেইটামান দি পঠিয়ালে কি নো লোকচান?
উম এসপ্তাহ হলে কেৰিবেগ এটাত লৈ আহিলে হ'ব।
অ দুই কেজি তিনি কেজি মান লৈ এটা মানুহে খোৱহে লৈ আহিলেই হ'ল। বেছি নালাগে নহয়। দি পঠিয়াবি তই এবাৰ বা
যাব লাগিব।
অ এনে চাউল বিলাকৰ দাম তাত বেছি হ'ব নহয়। এনে আমাৰ ইয়াতো সেয়া বেছ- বেছিয়ে তাত ইয়াতকে তাত চাগে বেছিয়ে চাউলৰ দাম
খেকা ব এই পে বাজ এ ৰাজা নে কি?
অ, কত ভাত খাবলৈ ওচৰতে মাতিছে নে কত মাতিছে?
সেই কলেজৰ লগৰ ইচতাবৰ ওচৰতে মই জানো গৈ পোৱা নাই?
অ
নেপালিব
উম।
মই ক বেমা হলে উলাই নহয়
যাবি যাবি খাবিগে, মাছটো নাখাবি মাংস হলে খাবি।
অ এতিয়া ডিম খাই দিলো, এতিয়া ৰুটি ৰুটিয়ে ডিম খাই দিলোঁ আৰ
ভাল কৰিলি ডিম কেলে খাইছিলি। আকৌ সেই মাছ নাখাবি মাংস খাবি সে মাছটো নাখাবি।
এটা কি গোটা চাবা, কি গোটা চা বা এতিয়া
কি গোটালেও মাছতো নাখাবি কাম গাখীৰ মাছে খালে এ এই এইটো আৰম্ভণি যে বৰ হেৰি হৈ যায়। নেমুনিয়াটো মানে হেৰি হৈ যায়।
অ মানুহ গলে গলে নোখালেও বেয়া গোটাই থোৱাৰ পিছত। মইতো মাছ খাই বেয়া পাওঁ উপায় নাইকিয়াহে কবাত অকমান
উম এতিয়া নাখালেও কয় এনেই বৰ হেই বুলি কয় উম
উম ইমান আৰু এনেই কষ্ট কৰি ধৰি লওক গোটাই মেলি থৈ যে হলো।
অ সেইটো খাবলৈ যাব বুলি উম। আ ঘৰলে ফোন কৰিছিলি নে?
কৰিছিলোঁ
তহত হৌ খন ঘৰলে অহ
দেউতাৰ লগতো খেলিলো খবৰ খাতি ললো আৰু
অ কৰি থাকিবি। সেইফালে সেইফালে মাছ ওলাই ন নাই তহঁতৰ হেৰি সেইফালে ভকত গাঁও ফালে ক ম চল নহা কলে অ
জানো মাছো পাই নে
তাকে ধৰিলেহে গম পাবি এতিয়া মানুহে নাথাকে ক'বা গম পাবি সেইটো
অ আমাৰ সেইখন আগৰখন গাও হে সেইখন গাঁওত ওলাই আমাৰ খন বেলেগ দুই হেজাৰ
আহ জানো। তহঁতৰ সন্মুখৰ মানুহ ঘৰৰ মাছ ওলাইছে আমাৰ সেই মাহী ঘৰ লৰাটোক শুনিবলৈ মাতিছিল দে মাহী ইয়াক আছিলে যে সেইকাৰণে কৈছো
অ অ গম পাওনে।
ধৰি পেলাই হেতৰ পুখুৰী মাছো ওলালে
অহ
হম
সিহঁতক পুখুৰীও আছে অহ পুখুৰী মাছো ধৰিব পাৰে এনেই ইখন গাত ওলা নে নাজানো আমাক এই এইখন গ ইমান নোলাই সিহঁতৰ ঘৰতো ওলাইছে চাগে সেই পথাৰখন কাষতে যে
কাষতে অ পুখুৰী হেৰি আকৌ পানী পুখুৰী মানে সোমালে। নাই পেলা ওলাই গৈছে বুলি কৈছে।
অ সেইটো কাৰণে সিহঁতৰ মাছখিনি হেৰি হৈ গ'ল চাগে
অহ
সিহঁত বিলাক ওলাই নাহে পাই ইমান
অহ
এতিয়া আমাৰ ঘৰলৈকে আহাই নাই হা
অহ উম
এতিয়া ম আমিও তেনেকে যোৱা মেলা নহয় সেই যোৱা দিনা কথা পতাহে মানে
অ অ। নাযায় ইমান নাই
অ এনে সকামে এ নিকামে আহে কিন্তু মানে এনেই তাত মানুহবোৰ এনেই ইঘলে সিঘলে আমাৰ যেনেকে কিনো গৈছে বুলি যায়। তেনেকুৱাকে তেনেকে নাযায় উম
তহঁতৰ একেবাৰে কাষৰ ঘৰত থকা কাষৰ
যায় যায় সে যায় সে কি যোৱা অহা যোৱা কৰি থাকে বাইক
অ বাকীবোৰ নাযায় আৰু কেনেকুৱা কিবা দৰকাৰ হলে যা দৰকাৰ নহলে নাযা তেনেকুৱা
অহ দৰকাৰ হলে এনে নাযায়
ৰাতিলে তেতিয়া ভাত খাবলৈ মাতিছে যাবি আৰু।
আমাৰ দেউতাই কথা ললৈছে গম পাইছে নাই? তহতি চাগে এই ভাতকেইটা বনাই শুৱাব নোৱাৰিলি নে? এই বহি গাহে হে চাগে উঠাইছ? ভাহকে বনা অ', তেনেকে কোৱা--অ'-অ', এনেকে ভ হেৰি উঠালতো এটো বনাই হোৱাগে নাই মানে কথা লৈছে বোহকাই উঠালছনে নাই?
অ', অ'-অ', অ'।
বনোৱালে বাহিগা মানে ৰাতিপুৱা ভাতকেইটাও উঠাই দিব পাৰি নহয় এনেই মোৰ তুলি আহি হেৰী কৰোঁ সি। আকৌ এক কাৰেণ্টতো কুকাৰতোটো হ'বলৈ ত লাগে যে?
অ', দেলৈকে হুইছো বুলি সেয়া কৈছে আউ। বাহি গাই হেৰি কৰিছ বুলি আউ। সেইটো কথা। নাই কৰা ইয়াত নাই কৰা বাৰু। মইহে কৈছো যেনিবা।
আজিহে কৈছে বাহিগায় ভাত বনোৱাকে নাই তেনেকে যাইনে উঠাই পেলাই হে দিছিলো। হ'লেৌ কালি নাই কিন্তু দেউতাই আজিহে কৈছে দিছে নে কথাটো মানে লৈছে।
লচ অ', সিহঁতে কি কৰিছে ঠিক-ঠিক নাই।
আৰু কথাতটো তেনেকে কোৱা নাই, বাহিকাহে উঠাইছে হলেও হোৱাগে নাই মানে কথাটো লোৱাই তেল টো বেলেগ।
বেলেগ অ', তাকেহে। ভাবোৰ লৈছা আৰু তোৰ পা। উম'-উম'।
মোৰ এইটো শৈতে পচটা ফোন কমপ্লিট হ'ব এতিয়া। দ মিনিট
অ', তাৰ পৰাা হে মই কৰিম নাম্বাৰ।
উম'-উম'।
উম'। অ', তাকে হে খোৱা অ', খোৱাং হেই আক এতিয়া খাবলৈ দিবলৈ একো নাইকিয়া নেকি আৰু খোৱা ইটো নাখায় ইটো নাখায় কি কবি আৰু। কল চোৱা কল আছে নাখাই, আহ?
বেছি খাব দিলে
কি?
বাচি খাবলগীয়া
অ', বাচি মানে বাচি খাব লাগিব আৰু। বা ভাত কেৰেলা, অ, অমিতা খোৱা কল তেনেকুৱাবোৰ খাব লাগে, দালি মগু দালি। নাখায়ে নহয় আকৌ সবোৰ বইল কে নাখাই তেল অকমান দি পেলা বনাই দিছো আৰু উপায়তটো নাই, বইল একেবাৰে বইল কে নাখ আহ।
বৈল খাব নোৱাৰে নেকি?
হ একেবাৰে বইল কে নাখাই। উম'।